হেল্ল' কি এ বেনু
আহ বসুমতাৰী ক
কি কৰি আছা?
কিমান সোধা আৰু কি কৰি আছা, আছো দেই আৰু কিবা কৰি বিছনাত বাগৰি আছো, কি কৰবি আৰ গৰমত
হয় নেকি? যাও য কৰবাত গধধূল ফুৰি আহ
ক'ত যায়?
উম, হম। যাৱা কাৰণে জাগা আছে বহুত গেলি হ'ল আৰু
ক' নাম ক নাম টাৰ নাম ক ল জাগা চাই যাব পাৰিম
অ', যাবা লাগা জাগা আহ এ চাইড যাব পাৰি স্মাৰক চাৰক
তই ফোনতহে কৰ এতে এপটোত যাব পাৰে বুলি তাত যেয়া ভালকে ফোন কৰো তেতিয়া আকৌ এপটোৰ কাৰণে কৰা বুলি
হয় সঁচাকে কৈছো
এইচ মাৰক কি চাবা যায় তই একো নাই।
একো নাই কিন্তু, আমি গেলিটো মানুহও হ'ম না
আমি গেলি তো মানুহ
তাৰচোন গলে একো নাই, আমি গেলি মানুহ তিনিটা থাকিম।
চাবা লগা বস্তু একো নাই এ সেই স্মাৰকটোনে সেইটোতো উৎফাহ দেই নেদে বা
যিনেকে উৎসাহিতত
লাজ চাবে অকনো উধাব গছ গছনি সোপা পৰা ৰুই থৈ দিছে সেই কি চাবি সেইটো।
সেয়ে আৰু পৰিৱেশ। গছ গছনি।
সেইবিলাক সৰু ছোৱালীৰ বস্তু।
সেই চাইহে মই আনন্দ ল'ম।
পাহাৰ চাহাৰ আৰু ক'ৰবাত যাওঁ যদি ক' পাৰ্বতী পাহাৰ বকোৰ ফালে?
বৰবতী পাহাৰ ব'কো?
চিন্টু গৈছিল কুলদীপে ৰীলছত তাত ফটো পষ্ট কৰিছিল পাহাৰখন এখনতে যাব পাৰি।
কৃষ্ণগুৰু পাহাৰ নে কি কয়?
কুলদ্বীপহঁতে যি তি জেগা ঘুৰি থাকে।
তোৰ লগৰ আমাৰ দাদা এটা আছে কাইনী তাল ভেলি গৈছিল।
অ', সিটো ঘূৰিয়েই থাকে আমান দীপে।
কিয়? কি কৈছিল? কৃষ্ণগুৰু নেকি, বালিকা আকাশদ্বীপ?
অ', অ', ভাগৱতী হিলচ।
অ', অ', তাতে যাম বৌ।
এ সেই আকৌ চন্দ্ৰপুৰ যাব লাগিব।
তেন্তে ঘৰতেই ভাত খাই সোমাই থাকোঁ পি। টিউচন আহিব টিউচন চাবি আৰু লেপ জাপি ঘুমাই শুবি।
কি কৰবি আৰু ঘৰতে ভাত খাম আৰু।
উল, উল বাৰ্গাৰ কিং উল বৌধিনচ নাই।
বাৰ্গাৰ কিং।
উম।
কি ক'।
বাপা বহুত দামী দামী গেফেশ্বন।
ত' খাই দে, বিশ বাৰ্গাৰ খাম।
উম, দামী আছে এইখন।
উম, মেনু চাউ ৰ'বি।
মেনু চালে গম পাবি। মানে, ষ্টাৰ্টিং মানে, মাৰ্কেটিঙতকে বেছি আৰু।
তই হ'ব কি ক'চোন, বাৰ্গাৰ বেগত গ'লে?
মইচোন যাম বুলি কোৱা নাই, তইহে যাম বুলি কৈছ।
ফ্ৰাইড ৰাইচ খাবি? ফ্ৰাইড ৰাইচ, চিকেন ড্ৰাই ফ্ৰাই আৰু এগ, চাৰে তিনিশ টকা।
ক'ত ক'ত?
তাতে, ডেভিলছ বাৰ্গাৰত।
চাৰে তিনিশ!
তই চোন বাৰ্গাৰিঙত সাত চাৰে সাতশ খাবা খুজিছিলি চোন।
ফ্ৰাইড ৰাইচ আৰু কি?
ফ্ৰাইড ৰাইচ আছে, চিকেন ড্ৰাই ফ্ৰাই আৰু এগ।
বাপ, বহুত বস্তু দি আছে।
তাৰে পিছত আছে ফ্ৰাইড ৰাইচ ফ্ৰাইড ৰাইচ প্লাছ পনীৰ ড্ৰাই ফ্ৰাই, থ্ৰী টুৱেণ্টি।
অ'।
নুডলছ প্লাছ পনীৰ ড্ৰাই ফ্ৰাই, থ্ৰী টুৱেণ্টি।
অ',
নুডেলছ প্লাছ, চিকেন ড্ৰাই ফ্ৰাই, প্লাছ। এক থ্ৰী ফিফটি। তই কি খাবি? নন-ভেজ খাবি, ম'ম' চম' খাবি? ভেজ ম'ম' দুইশ। ছ' ফ্ৰাইড ৰাইচ, নাইনটি।
বাপৰে ইমান দাম?
কি খাবি। বাৰ্গাৰ খাবি বাৰ্গাৰ আছে মজা মজা তোক মই কওঁ
কি কি বাৰগাৰ আছে?
তই যদি ভেজ আছে। আলু টিক্কি বাৰ্গাৰ, ওৱান ফিফটি, ক্লাছিক ভেজ, বাৰ্গাৰ টু হাণ্ড্ৰেড ক্ৰিপ চিপ পানীৰ বাৰগাৰ টু টুৱেণ্টি বাটাৰ পনীৰ, বাৰ্গাৰ টু টুৱেণ্টি, ডেভছ বাৰ্গাৰ, ফেজ টু ফৰ্টি
অ'।
আৰু তাৰে লগত যদি ফ্ৰাইজ খা, ফ্ৰেস ফ্ৰাইজ লাগে এক্সট্ৰা আহে।
অ' অ'।
আৰু নন ভেজত আছে। গ্ৰিল চিকেন বাৰ্গাৰ টু হাণ্ড্ৰেড ফ্ৰাইজ ল'লি, টু টু ছিক্সটি ল'ব। ক্লাছিক চিকেন, বাৰ্গাৰ টু টেন, ক্ৰি ফ্ৰাইড চিকেন বাৰ্গাৰ টু টুৱেন্টি, ফলকেনিক চিকেন, বাৰ্গাৰ টু ফৰ্টি, কোৰিয়ান ফ্ৰাইড চিকেন বাৰ্গাৰ টু ফৰ্টি, বাটাৰ চিকেন বাৰ্গাৰ টু ফিফটি থি ডেবিলছ বাৰ্গাৰ চিকেন, টু ফিফটি
অ', বাৰ্গাৰকেইটা ভালে দাম
সুধা বাৰ্গাৰে দিব অকল ইয়াতে বেলেগ একো নাই
অ', সুদা বাৰ্গাৰ।
পাস্তা চাস্তা আছে, এ বেলেগ চাইনিজ ডিচি চিচ খাব পাৰি ৰাইচ ৰাইচ আছে অমু ৰাইচ এনিমি ফুড আছে। এনিমি ফুডো আছে, এতিয়া চুচি আছে।
চুচিমাই খায়ে পোৱা নাই দে, কেনে লাগে
অ', প্ৰন টেম্পুৰৰা আছচি ছিক্স নাইনটি, এগেন কিম টুচ্ৰী ফ'ৰ নাইনটি ভেজ আছে ফ'ৰ নাইণ্টি, চিকেন কাট চুচুছে, ফাইভ নাইণ্টি
অ'।
ৰামেন আছে। কোৰিয়ান ৰামেণ আছে।
অ'।
কোৰিয়ান ফ্ৰাইড চিকেন আছে
হয়। চাইনিজ মানে এখন এনিমেথিপত বনোৱা না, এখন ৰেষ্টুৰেট
উম্।
উ।
এই ফেচ প্লেটাৰ খন দিছে, কি ধুনীয়া লাগিছে ব ফটো। মাছৰুম দিছে কৰ্ণি দিছে এ মই সব্জি তবজি দিছে গ বি
অ', হয় নেকি?
তাতছে শুন তোক মই এটা কথা কওঁ
অ'।
ডেভিলছ বাৰ্গাৰ আছে, ত বাৰ্গাৰ কিং নতা
হয় নেকি?
উম্।
বাৰ্গবি ন কি?
আৰুঐ বাৰ্গাৰিং মত পেৰি পেৰয়ছিলটাৰ নতুন বস্তু।
অ'
পেৰি পেৰি ফেষ্ট। বুলি মজা
কি কয়?
সেইটো খাবা আহিবি
কিবাৰ দাম। সেই বোৰ
পেৰি পেনটো দাম আছে সেনেকাই ধৰ চাৰে তিনশ চাৰিশ পাঁচশ ছয়শ তেতিয়া ছয়শ মানতে ডাবুল দুজনৰ পাবি না তাতে তই এতে দেৱীৰ দেভীল্ছ বাৰ্গাৰ দৰে সেনেকা নহয় আৰু তোক মই একজেক কৈ আছো ৰ দেভীল্ছ বাৰ্গাৰ যেংকে ধৰ অকল বাৰ্গাৰতে সে তিনশ মান তাৰে পিছত আৰু ফ্ৰেঞ্চ ফ্ৰাইছ ধৰিলো এক্সা তোক মই দি আছো তই যদি দুজনৰ কাৰণে খা নহ দুজনৰ কাৰণে তই ধুনীয়াকে ছিক্স নাইনটি নাইনত আছে পেৰি পেৰি চিকেন ওপৰ বাৰ্গাৰ
অ'
তাত ফাইভ নাইনটি নাইনত পানীৰ বাৰ্গাৰ আছে তাতে তই কোল্ড স্প্ৰাইট পাবি বাৰ্গাৰ পাবি ফ্ৰেঞ্চ ফ্ৰাইছ পাবি চন্দে পাবি
অ', অ'
চব আছে
এনে কি পেৰি পেৰি কি ফ্ৰাইজ নেকি পেৰি পেৰি ফ্ৰাইজ
উম পেৰি পৰি ফেচটো নামটো নতুন এৰ আগত কৰিয়েন আছিলে তা এবাৰ পেৰি পেৰি ফেষ্ট হৈ উঠছে পেৰি পেৰি চিকেন উপৰ বাৰ্গাৰ মিল ফৰ্ টু
সেইটো কিমান হুপাৰটো
হুপাৰটো দুজনৰ কাৰণে ছিক্স নাইন নাইন ছেভেন হান্ড্ৰেড
চেভেন হন্ড্ৰেড
উম
তোৰ সেই অপচনত চিকেন লেগ পিচ চেগ পিচচোন ল'ব পাৰি ন
অ', আপচ চিকেন লেগ পিচ আছে তোমাৰ তো কল্ড্ৰিংছো বেলেগ লবা পাৰা চকলেট চন্দে আছে মেংগো চন্দে আছে তাৰে যিকোনো দুটা যি লোৱা তো ব্লেক ব্লেক কোৰান চো আহ ব্লেক কোৰান চন্দে ল'লি দহ টকা লাগব আৰু কিট কেট ফিউজনছ্ ল'লি উনত্ৰিশ টকা একটা দিব লাগিব।
ঠিক অহ ব্লেককাৰেণ্ চান্ডেটো
নহ নহয় নহয় চকলেট চান্ডে আৰু মেংগ' চান্ডে এই দুটাতো যিকোনো লোৱা সেইটোৱে ল'বা পাৰবি
অ'
তাৰপিছত তই যদি এক্সট্ৰা যদি ব্লেক উএ যদি এই দুটা ন'লে ধৰ ব্লেক কুৰান চানডে তোলা তেতিয়া দহ টকা দিব লাগব এক্সট্ৰা আৰু যদি কিট কেট ফিউজন চান্ডে তোলা তেতিয়া ঊনত্ৰিছ টকা দিবা লাগব।
হয় নেকি?
উম
ব্লেক ব্লেক কাৰেন চানডেটো কিমান কলি
দছ টকা দিবা লাগিব এক্সট্ৰা
দছ টকা
আৰু তোৰ কোকলো এতে ককত তই স্প্ৰাইটো লৱ পাৰা কো'কো কোলা স্মলো লৱ পাৰা ফেন টা লব পাৰা অপশন পাই গেইছে ফেন্টাৰো এইবাৰ
অ', ফেন্টা আজিকালি স্মোল চাইজৰে দিয়ে না
আহ চব স্মোলে আছে ভেজ স্প্ৰাইট স্মল কোকো কোলা স্মল ফেণ্টা স্মোল আৰু তই পেৰি পেৰি চিকেন বনলেছ দিব ফ'ৰ পিছ নহ'লে বা তই মিডিয়াম ফ্ৰাইজ ল'ব পাৰা নলবা পেৰি পেৰি চিকেন নাগেজ লব পাৰা ফৰ পাৰা
পেৰি পেৰি চিকেন নাগেজ কেই পিছ
আচ্ছা আৰু কি কি থাকিল অপচনত?
বনলেছ চিকেন ফ'ৰ পিছ আৰু মিডিয়াম ফ্ৰাইজ।
আচ্ছা।
যিকোনো লাব পৰা ত এই দুজন য তিয়া দুটা ল'লে হ'ল পেৰি পেৰি চিকেন আৰু পেৰি পেৰি নাগেছ টো বনলেছ আৰু নাগে্টো দলিয়ে।
দুটা মানে কি? এটাতে দুটা আহিব নে এক্সট্ৰাকে অৰ্ডাৰ দিব লাগিব?
এইটো তই যদি বনলেছ ল'ব খোজা বনলেছ ল'ব পাৰা বা পেৰি নাগেত চলি নাগট ল'ব পাৰা আৰু।
এটা এটাই আহিব কিন্তু ন?
অ'।
এক্সট্ৰা এক্সট্ৰা নিদে দুু মানে যেনেুৱা বাৰগাৰ এটা এটা দিব সেনকে নেদে?
সেনেকাই দিব এক্সট্ৰা এক্সট্ৰাইে। তই যদি বনলেছ লবা হ একজনে বনলেছ ললি আৰু একজনে নাগেতচ ললি সেনেক আৰু।
সেইটো সেইটো অপচন আছে চাইছা তই?
অ', সেইটো নাই সেইটো মানে একজনে এটাই বস্তু আৰু যদি বনলেছ তেতিয়া বনলেছ হ'লে ভাল হ'ব দোতাৰে।
অ', মানে বনলেছ চাগে তিনি নে চাৰি পিচ দিয়ে এখন?
চাৰি পিছ।
অ', সেইয়ে।
সেনেকা আৰু, আৰু তোৰ সেই আছিল বুধবাৰ আৰু বৃহস্পতিবাৰ নেকি বুধবাৰ আৰু বৃহস্পতিবাৰে তই ফ্ৰাইজটো ফ্ৰ্ৰী পাই কিবা ফ্ৰ্ৰী ফ্ৰাইজ আছিল।
হয় নেকি?
অ',।
বনলেছৰ লগত আৰু কি থাকে নাগেতচ আৰু লেগপিচ?
আৰু স ফেন্স প্ৰাইজাৰে।
অককল ফেকটাইজ?
অ'।
এক্সট্ৰাকাকে চিকন নাগেতচ লবা পাৰি ন' তাতে?
এক্সট্ৰাকে?
অ', তাতে মানে অপশচন থাকে না চিকেন নাগেতচ চাগেতচ লোৱা এক্সট্ৰাকে?
এক্সট্ৰাকে নাই অ এক্সট্ৰাক পাবি চাগে নতুনকে অৰ্ডাৰ দিব লাগিব।
আহ সে এইটোৰ লগত নোহোৱাকে মানে নতুনকে যদি এড কৰি দওঁ তেতিয়া?